অ', পিছে নে? হেৰি এ, আপোনাৰ ছোৱালীজনীয়ে বোলে হেৰি দিছিলে এইবাৰ হাই ছেকেনদেৰী পৰীক্ষা দিছিলে?
অ', অ' দিছিলে তাই।
অ', মই মানে গমেই পোৱা নাছিলো যে এই কোনোবা এজনে কওঁতেহে গম পালো। হেৰি, তাৰ ৰিজাল্ট কেনেকুৱা হৈছে?
অ'।
অ', অ', হেৰি লেটাৰ কিহত কিহত মানে
লেটাৰ গোটেই কিতাপেই পাইছে হেৰি। অংকত অকমান কমিলে নম্বৰ। বাকী গোটেকিটা অংকটো ফট- চাবজেকে অবশ্যে।
অঁ, অঁ।
উম, এনেই বাকী ফিজিক্স কেমেষ্টি, এইকেইটাত
হেৰি, এটোকৈ কি, কিহত পহিব বুলি ভাবিছে এতিয়া?
তাই এতিয়া বি এ, চি এ কৰিব বোলে।
বিহি এ চি কৰিব। হেৰিছে নিদিয়ে, এতিয়া ভাল। ৰিজাল্ট হৈছে যেতিয়া নিত-চিত দিব পাৰিলে হয়।
এ নিত দিবলৈতো হেৰি কৰিছে। কিলে, ফৰ্ম ফিলাপ কৰিছিলে, নট নিদিয়ে বোলে এতিয়া, হে ৰি এইটো কি নিটৰ তাই সেইটো হোৱা মানে একো আশা-সম্ভাৱনাই নাই তাই নহয়েই বোলে বেয়া সেইটো বস্তু।
পাৰিলে হয় দিবলে তেতিয়া হেৰি এয়া মানে এবাৰত নাপালে ধৰক দুবাৰত পালে হয় কিজানি।
উম', এতিয়া তাই নিজে আগ্ৰহ নকৰিলেনো কি কৰিম, আগ্ৰহটোতো নিজৰ থাকিব লাগিব। যু যবচটিটো একো কৰাব নোৱাৰি।।
উম। এতিয়া বি এছ চি কৰিব।
অ, বি এছ চি কৰিব, বি এছ চি মৰিগাঁও কলেজত। তে কৰিব আৰু।
অ।
অইন একো লাইন লৈ নপঢ়ে যেতিয়া অ মৰিগাঁও কলেজতে পঢ়ক আৰু।।
উম, তাই পঢ়িম বুলি কৈছে ন মৰিগাঁও কলেজতে
অ', তাই পঢ়িম বুলি কৈছে।
অ। এতিয়া হেই
আমাৰ কলেজ খন ভাল নহয়, মৰিগাঁও। কলেজ, আ বহুত কলেজতকে ভালেই।
অ-অ, শুনিছোঁ বাৰু ভাল বুলি।
উম।
উম। এতিয়া কিহঁত কিবা। মেজৰ কিহঁত ল'ব কৈছেনে মানে ভাবিছে নে আগতীয়াকৈ।
অ, মেজৰ হেৰি বুটানীত ল'ব বোলে।
অ ভালেই বাৰু
উম
এতিয়া কিবা মানে মানুহ চানুহ আহি আছে চাগে এতিয়া।
অ মানুহ আহিছে? মানুহ ৰাতিপুৱা তাই আহিয়ে আছে আৰু ৰাতিপুৱা মানে সেই ৰিজাল্ট দিয়ে
উম এতিয়া ৰাতিলৈ খানা চানা হ'ব চাগে।
উম খানা চানা হ'ব খানা এতিয়া ৰুটি ভাজি উলিয়াইছোঁ, ৰাতিলৈ মাংস চাংস আনি ভাত-চাত খোৱা হ'ব আৰু
উম তাই এতিয়া হেৰিটো লৈ ভাল পাইছেনে নাই মানে ৰিজাল্টটোলৈ সুখী হয়নে নহয়
অম সুখীয়ে তাই। তাই সিমান খিনিয়ে পাম বুলি ভাবিছিলে আৰু সেইকাৰণে সিমান দুখ নাই আৰু সুখীয়েই।
হম অঁ আপোনালোকে মানে ভাল পাইছেনে
অ আমিনো ভাল বুলিনো কি আৰু আমি অকমান বেছিকে আশা কৰিছিলো এইতো নহল যেতিয়া আপত্তি কৰিও একোটা টো লাভ নাই আৰু যি হ'ল সেইটোতে সুখী হৈছোঁ আৰু
অ তুমি নো চাইঞ্চত পঢ়িছে তেতিয়া ইমান হেৰিও নহয় বাৰু ইমান সহজো নহ'ব
এ এতিয়া ল'ৰা ছোৱালীবোৰক বেছি আশা কৰিতো লাভ নাই আজি সিহঁতে যিমান খিনি। সিহঁতে নিজেই ভাবিব লাগিব বোলে মই ইমান খিনি পাবই লাগিব বুলি। আমি মাক পাপেকে ভাবিলে নো কি হ'ব, সিহঁতেটো নিজেই চিন্তা কৰিব লাগিব বোলে, এইটো নম্বৰ পালেহে মই এইটো কামত বুলি
উম নহয় এনেও হেৰি কিছুমান ল'ৰা ছোৱালী জানো কি হয় পৰীক্ষাবিলাকত কিছুমান ল'ৰা ছোৱালীয়ে পতককৈ ভাবিব নোৱাৰাকে বেছিকে নম্বৰ পায় আৰু কিছুমানে আকৌ নাপায়। মানে ভাবাকিটাই নেপোৱা
পঢ়ি বহি চোৱাও, উম বহি চোৱাত খেলি মেলিও হ'ব পাৰে বহি চোৱা লগতো কথা আছে সেইখিনি সময়ত মাষ্টৰজনে কেনেকে চাইছিলে, তেওঁৰ মোড কেনেকুৱা আছিলে, নম্বৰটো সেইটো অনু তাইও হ'ব পাৰে
উম সেইটোও হব এ আমাৰ সেই ওচৰত ল'ৰাজনে আমাৰ হেৰি মানে এ মোৰ খুড়া এজনৰ লৰা উচ্চ সম্বন্ধীয় খুৰা এজন সেই ল'ৰাটো মানে ভাল ৰিল্টযি কৰিব বুলি ভাবিছিলোঁ এ হেৰি হেত পালে ছেকেড ডিভিজনহে পালে এনে মানে আমি ষ্টাৰা মান পাব বুলি ভাবিছিলো আৰু সিও হেৰিয়তে, এ চাইন্সতে। তাকে বোলো হেৰিয়ে পঢ়িব এতিয়া মানে অয় কলেজত পায় নে নাপায় জানো তাকে বোলো সুধো কি বা লয় এ এ কি বা লয়। তেতিয়া যদি মানে অলপ গম পাওঁ সেইতো
কলেজলৈ গ'লে এনে কষ্টহে হ'ব মিছায়ে। ঘৰৰ পৰা অহা যোৱা কৰি, ঘৰৰ ভাতকেইটা খাই পঢ়িলেই ভাল
সেই বেলেগত মানে মৰিগাঁৱত নপঢ়োঁ বুলি কৈছো দেই। সেইটো ৰিজাল্টতনো বেলেগত আকৌ দিবও বিচৰা নাই মাক বাপেকে।
অ'।
সি মানে একেবাৰে হেৰিয়ত গুৱাহাটী চহৰতেহে পঢ়া মন। কিন্তু ৰিজাল্ট টো আক ভাল হোৱা নাই। সেইটো কাৰণে বোলো মোকো সুধিছে কি কৰা যায়। মোৰহে ভাবিছো আৰু কিনো কৰিব এতিয়া। সিটো খাবলে ভালকেই দিছিলে এতিয়া ৰিজাল্টটোহে বেয়া হ'ল। মাক বাপেকেও বেয়া পাইছে বেয়া পালেও এতিয়া কিনো কৰিব। হলেই যিটো।
উম
এ সিহঁতে ভালকে চেষ্টা কৰিলে হেৰি হয়। তাতেটোৰ কিছুমান ল'ৰা ছোৱালী বেছি ভাল নম্বৰ পাইছে। এতিয়া এই আৰোহন খনত আমাৰ এই পঢ়া যিখন স্কুল সেইখনতটো বেছি ল'ৰা ছোৱালী আছিলেই। বহুতখিনি নাইনটি মান আছিলে ল'ৰা ছোৱালী। কিন্তু সেই বিছ জন মানৰহে ভাল হৈছে।
অ'
ডিচটিংচন ডিচটিংচন সেই নটা মানেহে পাইছে বেছি ল'ৰা ছোৱালী পোৱাই নাই।
উম অআৰোহণ খনৰ নাম শুনিছোঁ বাৰু অ অ ফেইল চেইল কৰা নাই ন তাত?
অ
ফেইল চেইল কৰা নাই বোলো।
অ কি কৈছে?
ফেইল কৰা নাই বোলো।
অ' ফেইল কৰা নাই ফেইল পোৱা নাই। এজনেহে হেৰি থাৰ্ড ডিভিজন পাইছে বোলে।
অ অ উম আমাক কোন সেই সেই ল'ৰাজক গুৰুকুলতহে দিছিলে। গুৰুকুলতে ওচৰতে। আৰোহনখৰ ও শুনিছিলো তেওঁ মানে এই গুৰুকুলতে দিলে।
অ অ
এ গুৰুকুলত সে দি পেলাই ভাল হ'ব বুলি ভাবিছিলে। গুৰুকুলত দিয়া গুৰুকুল খন নাম আছিলে নামো আছে। তাকে বোলো তাত দিলে চাগে কিজানী অকনমান ভাল ৰিজাল্ট এটা কৰে। কিন্তু নহলগৈহে ভাল
অহ। এ ভালকে পঢ়া শুনা নকৰিলে স্কুললৈ কথা নাই নহয়, যি স্কুলতে নপঢ়ক নিজেই পঢ়িব লাগিব। ভালকে পঢ়া শুনা কৰা হেতেন ৰিজাল্ট ভাল হ'ল হয়।
উম।
এতিয়া তুমি কি কৰি আছ?
মই সে তাকে ল'ৰা ছোৱালী খবৰ পাই সুধি আছোঁ। আৰু লৰা ছোৱালী বিলাক আছে নে অ। অ যাব লাগিব অহ উম উম। তাকে সন্ধিয়া মানে যাও নেকি আকৌ ওচৰে পাজৰে এইখিনিও যাব লাগিব নহয় নগলেও আকৌ। অঁ নাহিলা বুলি। পিছত মানুহে ক'ব যে।
অ অ অ।
উম। এতিয়া হেৰি তাই কি কৰি আছে এতিয়া ছোৱালীজনীয়ে?
হা?
ছোৱালীজনীয়ে কি কৰি আছে বোলো
তাই মানে এতিয়া, এই আলহী আহি যে কথা পাতিছে। ঠিক আছে।
উম। হেৰি হেৰিছেৰি আহিছে নে এয়া মানে তাৰ কোনো মাষ্টৰ শাস্ত্ৰৰ আহিছে নে আৰু শুনক পঢ়োৱা প্ৰফেচৰ কেইজন?
তেখেতসকল অহা নাই এতিয়া তেখেতে তেখেতসকললে তাইক মাতিছেহে এতিয়া হেৰি কৰিবলৈ এয়া সম্বৰ্ধনা জনাব অকমান।
অঁ অঁ। উম। হেৰি চেৰী দিব চাগে গামোচা গামোচা পিন্ধাব চাগে?
অ অ। এয়া স্কুলতে স্কুলতে আছে তেখেত সকলে।
উম, এইখন হেৰি আৰু খনখনৰ হেৰি কোন আছিলে বা এই প্ৰিন্সিপালজন?
অ প্ৰিন্সিপালজন হেৰি আছিলে এই কৌশিক ডেকা নাম।
অ অ বেছি বেছি বহুত মানুহ
অহ।
বেছি বয়সীয়াল মানুহ নহয়।
এই কোনোবা জনে কোৱা শুনিলোঁ হেৰি বোলে বেছি বয়স নহয় চল্লিশ বছৰে হোৱা নাই। মই বোলো ইমান সৰুতে মানে প্ৰিন্সিপাল হ'ল, মানে ইমান সৰুতে সেইটো ভাবিছে। সেইটো কাৰণে কি জানি কলেজখনো হেষ হৈছে, উন্নতি হৈছে।
উম।
তাই মিডিয়ামটো কি আছিলে হেৰি অ'? মানে ইংলিছ নে আছ আমিছ। অ', আমাৰ এক আকৌ আছামিছ বোলে। উ, অ। আছামোজতে লিখি পেলায়ো
অ', এই মিডিয়াম লৈ কথা নাই, পঢ়াতটো নিজৰ লগতে কথা।
উ, অ', হ'ব দিয়ক আপুনি হেৰি আলহী চালহীক সোধক গৈ
অ' অ' অ' অ', হ'ব দিয়ক।